পইচা সোমালে নেকি?
সোমোৱা নাই, বহুত টোপনি লাগছি।
অ, হেৰি
অ, ফ্লিপকাৰ্টৰ সেইটো চালো, বহুত কম দামত। দি আছে।
এ চাইছা তই
এনে কৈছে চোৱা নাই।
একো কমত দিয়া নাই।
তাকে
বস্তুতো আহিছে মই চালো, আইফোন ছেভেনটিনৰ অৰেঞ্জ কালাৰটোৰ দাম কিমান ন? অৰিজিনেল দাম।
ছেভেনটিন প্ৰ' টু?
হম
ওৱান লেখ, ছিক্সটি মান পৰে।
এ নহয়, এটা ওৱান লাখ, থাৰ্টি ফ'ৰ আছে ফোনটো, সেইটো।
এইটো ষ্টৰেজ কম চাগে।
অ, সেইটোৰ দাম হ'ল একলাখ। চৌবিছ হাজাৰত দি আছে এইটো।
ওৱান টোৱেণ্টি এটথ ছাগে, ওৱান টোৱেণ্টি এইথ ছাগে। অ, দহ হাজাৰ টকা কমাইছে।
উম
বহুত কমাইছে চোন, তাৰ মোবাইলটোত কিমান দাম আছিল?
মোৰ মোবাইলটোত দাম কমা নাই যিমান আছিল সিমানে আছে।
অ হেৰি কি নাম কয় এটা কাম কৰ নহ'লে।
উম
আইফোন হেৰি তই থাৰ্টি চিক্স চেভেন প্ৰ যোনটো ভাগুৱা
উম
অৰেঞ্জ, সেইটো লৈ থৈ দি, লৈ থৈ দি পেলাই এক লাখ চৌবিশত ল'বি না। একলাখ তই, পইয়ত্ৰিশ বা চল্লিশত বিকিব পাৰিবি।
আগৰটো নাপাওঁ নাই, একবছৰ পিছত সেইটো দাম ইমান বাৰ নাচালো মই।
আৰু কোনটো তই কিমান কমত পাই আছা?
কমত পাৱাই নাই, কমত দিয়াই নাই।
কিমান এইটো? দহ-দহ হেজাৰ কমাই মেলি। কইছিলি।
অ এ দহ হাজাৰ সেইটো এনেও-এনেও আছিল চাগে অফাৰট, সাত পাৰ্চেণ্ট। ডিছকাউণ্ট, সাত পাৰ্চেন্ট ডিছকাউণ্ট আৰু এইটো চেল-চেলত আৰু সাত প্চেণ্ট ডিছকাউণ্ট দিয়ে নেকি? এনেই নৰ্মেলি অ।
এইটো কি কথা হ'ল আৰু, চেলত মানে সাত পাৰ্চেন্ট ডিছকাউণ্ট।
চেলত মোটামুটিতো ফিফটি, চিক্সটি থাকিবাই লাগিছিল, ইমান দামী মোবাইলত।
অ, মিনিমাম বহুতখিনি, টুৱেণ্টি পাৰ্চেন্ট মান থাকিব লাগিছিল।
নাই, ইমান নাই।
দ এপেল ষ্টৰতে চোন মোক ফাইভ পাৰ্চেন্ট দিছিল
সেইকাৰণে তাৰমানে কি বা চেল চলছ এইটো এইটো কমলৈনেই দেখাই আহিছে এক প্ৰকা এটা বস্তু
তাকে ত কি ত কি ক কমত দেখালাম মোকে চ ন মোকচোন আইফোন ফি কি কয় এইটো মই যেতিয়া আইফোনটো ল'লো সত্তৰ হাজাৰত মোকে ছিক্সটি ছেভেন থাউজেন দিছে তিনি হাজাৰ তাকা মোক ডিছকাউণ্ট কৰি দিছি
অ
এই তিনি হাজাৰ টকা দিব চাৰ হোজাৰডাল ললো
অ
তাৰে এই চাৰ হাজাৰ দালা দুহোজাৰ ললা তাৰপিছত কভাৰ টেম্পাৰ মিলাই পেলাই এক হাজাৰ টকা ললা
মোৰ মোবাইলটোত হেৰি কি বুলি কয় টেম্পাৰ লগোৱাই নাই আৰু টেম্পাৰ পাৱা নাই পাওঁ নাই মানে মই বিচৰা নাই যোনদিনা শুনছিলো এইদিনা এখন হেখন দোকানত গলো নাপালো টেম্পাৰ নলবাৰী কিবা প্ৰব্লেম আছে নেকি
পল্লী তৰ ডাইৰেক্ট ডিছপ্লে যাব পাৰে ঠিক নাই
তাত বাৰীটো বেলেগ আৰু এনেই
বেলেগ একো নাই একৈশ কে্ৰিছৰ প্ৰব্লেম
চ লাগা নাই এনে ঠিক কি আছে পৰাচৰন নাই নাই কেমেৰা ষ্টেজ কৰা নাই পেলোৱাও নাই না নৰ্মেলী হাতত লাগি আছে মুছিদিলে যাব এটা কিবা পানী এটা লাগে যিহেতু
অ অ
মুছিদিলে যাব ন
আহ সেইটোত মুচি দিলে যাব।
অ তেম্পাৰ এখন লগাব লাগিব ৰ আৰু মই এটা বস্তু আজিয়ে গম পালো মোৰ মোৰ ফোনটোৰ দুটা মডেল আছে মানে চেম নাম কিন্তু এটা আছে এইট জিব ৰেমৰ আৰু এটা আছে ওৱান তেন হেৰি বাৰ জিব ৰেমৰ
অ ৰেমৰ একো ডিফাৰেন্ঞ্চ একো নাই বাৰজিবি ৰেড থাকিব আঠ জি বি ৰেম সেইটো ডিফাৰস বেলেগ একো নাই
উম
কি বুম বুম কৰি আছে
এই ফন আহিছ পাতি দিছো দা এ হেৰি কি বুলি কয় ৰেমৰ ডিফাৰেন্ঞ্চ নাই আৰু মানে দামটো কৈছিলে বেলেগ ৰেম হিচাপত আহ বাৰ জি বিতটো বাৰ জি বিতটো দাম পঞ্চল্লিছ হাজাৰ আৰু এইট জি বিটোৰ ৰেম হ'ল বিয়াল্লিছ হাজাৰ
অ এ ইমান ৰেমোলৈ একো লাভ নাই এড্ৰইড মোবাইল
অ
ঠিকেই আছে ভাই আঠ জিবি যে লৈছা ঠিকেই আছে
যিবোৰ জিকি আছে বাৰু
উ ইমান ইমান হেভ লেম লোৱা একো লাভ নাই না আজিকালি ইমান গেমো খেলা নাযায়
গেম খেলা নাযায় সেনেকা
পিছে হলি আগতে খেলচিলো পাবজি চাবজি তেতিয়া বেলেগ কথা।
উম মই গেম বুলি এনে টাইম পাছ কৰা কেতিয়াবাতি কেৰম খেলা যায়।
আহঁ
সেই আৰু বেলেগ আৰু গেম বুলি নাই মানে মেইনক লগৰ ছোৱালীগিলা নাই ন এতিয়া এনেকুৱা আগত দৰে। আগতে এতিয়া লগৰগিলা আছিল গেম চেম খেলিছিলো একেলগে তাৰমানে। কম্পিটিচন টাইপৰ আছিল না মই ভাল খেলিব লাগিব এনেকুৱা এনেকুৱা
অ এই আগতে যে তন্তে নাইট ডিউটি কৰিলি যে গোটগেলাই হাঁহি ফূৰ্তি কৰি যে থাকছিলি। সিহঁতৰ ছোৱালী নাই নেকি?
কত
তাতে যে আ
অ আচ্ছা আচ্ছা নাই। নাই একিলা ছতে গিল মানে এটাতটো ওলাই গল এই একদম ফাৰ্ষ্ট জানি কৰোতে তিনিটা চলি আছিলো।
অহ অহ
অ এটা ওলালা আৰু এটা ডিউটি টাইম চেঙ্গ হৈছে তাৰ মানে তাৰ দিনত আছে। মোৰ নাইত আছে।
শিল লগত পৰে নে নাই ডিউটি
অ নাই সনেকে লগ নাপাওঁ
এতিয়া তই নতুন ছোৱালীৰ লগত দিওটি কৰি আছ
নতুন ছোৱালী অ মই নাযাৱে ভিতৰত বেছিকে
অ নতুন ছোৱালীৰ লগত দেউটি কৰি আছ আহ আহ
বজা লৈকে এনেকে মোবাইলটোৱে চাই থাকো তাকে
অহ
ৰুম এটা আছে ইয়াতে ইয়াতে বঢ়িয়াকে। সোমাই থাকোঁ আৰু এটা দুটা লৈকে।
অ হেতি কি কাম কৰে সেইটো চিকৰ কি আছে নে নাই অ দাদা মোবাইল চাই আছে নেকি?
ন আম - আছে কিন্তু তাত ডিউটি বা নাইটত নাই ডেইট আছে ভালে হৈছে ৰহ।
কি আহি তাক খা ষ্টিক কৰি সৰু ছোৱালী পেলিছো
সৰু নহয় সি ষ্ট্ৰিক কৰে অলপ সি এইবাৰ মানে নাইটত নাইটত নাই দিনত দিনত ডিউটি কৰি আহিব
ষ্টিক কৰি মানে সি চাবা আহি থাকে নেকি?
চাব আহি থাকে ফ'ট চটো মাৰে কমেটিক লি উম তেতিয়া এনেকোৱা আও উম্ মাৰে মাৰ নাই বাৰু বেলেগৰ চিকৰিট মাৰা নাই কিন্তু বেলেগ মানুহে মাৰে দেই। কিন্তু মই মাৰা নাই বাৰু মোৰ একদিন মাৰিছে।
কাই কাক কাই মাৰছিল।
এ আমাৰ এটা মে মেনেজাৰ এটাই হয় দে কিবা। ৰাতি কম্পচাৰ এটা বেয়া হৈছিল। মানে কম্পেচাৰ মানে যোনটোৱে হাৱা হাৱা দিয়ে।
অহ
অ হাওঁৱ লাগে না ভিতৰত মানে। হাৱা দিয়াটো কম্প্ৰেছাৰ বুলি ক কম্প্ৰেছাৰটো বেয়া হৈ হৈছে ত বেয়া হৈছে মানে ৰাতি মোটামুটি দুটা আঢ়ৈটামান বজাত মেনেজত পৰিছে তাৰপিছত আমি কি জানো আমি কম্পিউটাৰ চলাই থৈছো এটা চলাই দিছো এটা চলা নাই বেয়া হৈ আছে তাত সেইকেইটা আমি গম নাপাওঁ দিনত ছোৱালীকেইটা গম পাই। আমি মই গৈছোঁ তাৰপিছত উলিয়াইছে।
অ দিনৰ কম দিনৰ মানুহকেইটাই তহঁতক হেণ্ড হেণ্ড অভাৰ কৰি নাযায় নেকি? এ কৈ যাব লাগে কিবা বেয়া চেয়া আছে। যদি আমানে সেনেকা চিচ
অ আমাক এইগিলাকো নকৰে তাছত আমি এতিয়া এটাকে চলব। বঢ়িয়াকে চলি আছে আমি ঘোমাইছো আৰু এটা বজাত আহিছে সি আহি পেলাই মানে কম্পল চাই আছে চাই চাফা তাৰপিছত ক তাত ৰমটোত আামি থাকোঁ।
অ
তাৰ পিছতে চাবাইলাকে আমি সোমাই আছোঁ তাৰপিছত আৰু ফটো মাৰি দি দিছোঁ।
তহঁতক জগোৱা নাই।
গোৱাও নাই উঠাৰ পিছতো সি একোৱেই কোৱা নাই আমাক। কিয় ঘোমাই আছ কিবা কিবি একোৱে হোৱা নাই। তাৰপিছত বাৰু ফটো খন মাৰাৰ কাৰণে একো হোৱা নাই মোৰ লগৰ টোক যে তাক কিবা কৈছে অলপ। মোক মোক কবাক লাগে ইচ্ছাৰে লগে নাপেলে মোক নকলে একো। তাৰপিছত আৰু নাই এ নহ'ল বাৰু এই কেইদিনাই বৰ্তমান আছে বাকী আৰু। নাইটি ডিউটিটো মই কৰাৰ পৰা নাইট ডিউটিত সদায় ঘুমাইছো একদিনো নুঘুমাকে নাইট ডিউটিয়ে কৰাই নাই।
অ মিনিমামটো কিমান ঘন্টা ভালকে ঘোমাব পাৰা।
মিনিমাম চাৰি দচ ঘণ্টা।
চাৰি পাঁচ ঘণ্টা
অ কেতিয়াবা কম হ'ব।
চাৰে তিনি ঘণ্টা টোপুনি মাৰিবা পালিও বহুত হয়।
সেইদিনা পৰহি দুই ঘণ্টা সোমাইছো উঠব ইচ্ছা যোৱা নাছিল ৰাতিপুৱা গা তেনেকুৱা মানে সেইয় আৰু টোপনি টোপনি উঠি উঠি কিবাকে উঠি পেলাই ঘৰত গছ সিদিনাখন
আহ ডাইৰেক্ উঠা আৰু ঘৰত যাৱ নে কি
ডাইৰেক্ট টাইমো উঠিব টাইমো উঠিব আৰু ঘৰত সেইকাৰণেতো আঠটা বজাত আহি আছো মানে অলপ দেৰি হোমাব পাৰো তেতিয়া
অ।
ৰাতিয়ে মানে জল্দি ঘোমাব নোৱাৰা না চল্দি বহুত থাকে অলপ দেৰিকে ঘোমাও। উম সেইটো কাৰণে আৰু আঠটা দান কৰছো আঠ তাত আহি পেলাই ঘূৰি আছে। আঠটা বজাত সাতটা চাৰে সাতটা মান উঠু উঠি পেলাই আঠটা বজাত যাওঁ আৰু।
দাত ছাতটো মাজা মাজি একো নাই ডাইৰেক্। তাতে উঠা পানী খাৱা আৰু গূচি আহা চাগে।
অ দাত এতিয়া ক'ত মাজবি আৰু।
মই আৰু সেইটোৱে চিষ্টেম কৰোঁ কেতিয়াবা যদি মই তিনটা বজালৈকে ডিউটি কেতিয়াবা মই দুটা বজালকে ডিউটি কৰোঁ না। দুটা বজাৰ পৰা মই পাঁচটা পঞ্চল্লিশলৈকে ঘোমাও ঘোমাই পেলাই। পাঁচটা পঞ্চল্লিশত উঠি এ মেট্ৰে চেট্ৰেচ এই গিলা জাগাত থৈ আহি। টা বজাত গইছে আৰু ছয়টা বজাত আহি আৰু ঘৰত সোমাও আৰু অ বহুত টোপনি লাগে দেই নাইট ডিউটি মাৰি হেৰি বহুত টোপনি লাগে এনেকা হয় না ঠাণ্ডা দিনত হায়চ কষ্ট হয়। উঠা ইচ্ছা নাযায় আৰু ইচা নাযায় এনেকা কষ্ট লাগে না।
অ কষ্ট কৰিবই লাগব আৰু লাইফটো আৰু কষ্ট নহলেতো আৰু খাবা পাবি ন এতিয়া আৰু সেই বয়স নাই আৰু। ঘৰৰ মানুহ পৰি থাকা কষ্ট কৰিব লাগিব।
কষ্ট নিজৰ মন মন মাৰি হলেও কষ্ট কৰিব লাগিব।
অ আগতে ছিল ঘৰৰ মানুহে পঢাই দি থাকে লগ কা খেদে। আগতে আছিল সেইটো কিন্তু চব আহিলে সেইটোৱে ভাল আছিল আ
সেইটোৱে ভাল আছিল তেতিয়া সেইটো বুজি পোৱা নাছিলো না। এতিয়াহে বুজি পোৱা হ'লোঁ।
আৰু এতিয়া এনেকুৱা হৈ হৈছে পঢ়োৱা নৰায় এতিয়া পঢ়োৱা পঢ়াত মন নালগে।
উম ঘৰ পঢ়াতটো একদম এনেও মন নে
সেইটো টাইমতো নাছিল যদিও সেইটো টাইমত যিমানখিনি আছিল এতিয়া সিমান খিনিও নালাগে। আৰু কামত এতিয়া মন লগাব লাগিব আৰু বেলেগ উপাই নাই।
উম।
ম নাই আৰু থকা কেইদিন চলিম।
উম।
অ দেখ ক। চলি যাবা কেনেকে আৰু নচলব না।
চলাততো চলি যায়ে থাকিব আৰু কি কবি আৰু যেনেকাই নহওক দিন যায়ে থাকিব সময় জায় থাকিব।
বাকী ত কালি কি দি?
কালি মোৰ আছে নাইট ডিউটি।
অ অ দে খালি। ঘৰৰত যদি যাওঁ ফোন কৰিম দে।
কালি ঘৰত আহভি তই তইতো তেল ভৰাব পৰা পইচাই নাই।
ঠিক নাই মই ৰেপিডটো কাম কৰিম ভাড়া যদি লাগে আক খুজি এশ টকা এটালৈ তেল ভৰি গুচি যাম ভাড়া পালে যাম।